আছো, আছো। কি কৰি আছ?
এই আহিলো, জিমৰ পৰা আহিলো ৰ।
অ', অ', তেতিয়া কেইটা বজাত গৈছ জিম?
ক্লাছৰ পৰা কচিঙৰ পৰা।
অ'। বাকী খবৰ চবৰ ক? খবৰ চবৰ ক?
তোৰ ক, তই ফোন চোন নকৰয় চোন। আজি কালি
বিজি কামত বিজি কথাটো পাতোয়ে মই। কিয় বাকী কেইটাৰ লগত মই পাতিয়ে আছো পাতি মানে সিহঁতৰ লগতো ইমান নাই পাতা ৰিপ্লায় এটা দি থৈ দিওঁ আৰু মেছেজ এটা ৰিপ্লায় এটা হ'লেও দি থৈ দিওঁ।
হয়, ব্যস্ততা হ'লে হয়।
উম, বাকীটো
হ'ব, অ', কৰি আছো ৰ' চোন হ'বই আৰু আমাৰ দুই মাহ‌ মান আছে।
কেনেকুৱা ক'ৰ্চ কেনেকুৱা আগবাঢ়িছে?
কৰ্চটো শেছে প্ৰায় মেথছটো বাকী আছে। আৰু ইণ্ডিয়ান জোগ্ৰাফি বাকী আছে।
অ', আছাম হ'ল চব বাকী চব
অ', নিজৰ নোটছ বনাইছনে?
অ', নিজৰ নোটছে বনাইচো প্ৰায় নিজে কৰছো। তই বনা নাই। উ
উম।
কি কৰিছ এই নচটো নিজৰে বনাবই লাগে বেলেগৰ ন' মান
নাই, মই ময়ো নিজৰে নজ বনাই আছো বাৰু কিন্তু সেই আৰু টাইম লাগে নোটছ বনাওঁতে বহুত সময় লাগে আৰু মেইন কথা পঢ়িবলে সময় পোৱা নাই খালি নোটছ বনাওঁতে গৈ থাকে।
মোৰ এই সোমবাৰে য সোমবাৰে চানডে যে পৰীক্ষা চেণ্টাৰ ক'ত পৰছে কচোন? গুৱাহাটী কমাৰ্চ কলেজ
কি কোৱা?
অ। তাতে গৈছো ৰাতিপুৱাতে এ মাষ্টৰ নতুন নতুন সোমাইছে।
উম।
নতুন তাৰপিছত ইফালে মাৰ্ দি চিনাকি বোৰৰ
উম।
আছে বেছি কেন্দীডেট নাছিল। পেপাৰ খন পঠাম ৰ চাবি তই। জুডিচিয়েলিস্ত এ, এইবিলাক নকলি এইটো কৈছিলো। জুডিচিয়েলিস্ত। হাইকৰ্ট। গুৱাহাটী হাইকৰ্টৰ পোষ্ট কেইটা। নহয়-নহয় হাইকৰ্ট ওলাইছিল যে কনডাক্ট কৰচে না। সেইকাৰণেতো হ'ল, এপেচ বেংকত তো এছ এনেক্স কি হয়। তোকতো কৈ থাকো এপ্লাই নকৰ, চি চিল তো কৰছা।
মই চিজিয়েল কৰিলো চেকচনেল হেৰি অচ তাৰ চিলেকশন কমিচন, কি কয়, চিলেকচন পষ্ট, চিলেকচন প'ষ্ট কৰিলো। কিন্তু মোৰ-মোৰ চেণ্টাৰ কেইটা বহুত দূৰে দূৰে দিয়া আছে এট
চেকচনেল জেগাটোতো বিহাৰ আছে ইয়াৰ এইটো, বিহাৰ
নাই অ চিলকশন পোষ্ট।
সেয়ে সেইটোতো কৈছো, এয়া ইতে নৰ্থ ইষ্টৰ পৰা নাপাবি চাগে, অসমতটো নাইয়েই।
এতিয়া, ইলেকশন প'ষ্ট তাৰপাছত এচ এচ চি জি এল তাৰপিছত এতিয়াতোতো হেৰি ওলাই ছেকচন কন্ট্ৰলাৰ ওলাই আছে।
উম।
তাৰ পিছত, আৰু গেট কেইটা কৰিছা আৰু দুটামান কৰি থৈছিলো পাহৰি লোৱে এতিয়া মনত
অ'।
বঢ়ে।
তই পঢ়ি আছ' নে সুধা নোটছ বনাই আছ'?
পঢ়া মোৰ হৈছে ৰিভিজন গোটেইখিনি হা এবাৰ এই-এই এক্জাম তোৰ আগ গোটেইখিনি নোটছ হৈছে কম্লিট মোৰ অ' হল জিঅগ্ৰাফীটো বনাই আছো, মেথচ্ তো ৰিজনিং তো মোৰ হোৱা নাই ইমান এক্জামত মানে কি হ'ল ৰিজনিটো মেথছ্ বেছি নাহে হাইকৰ্টত এইটোত ভাল, মেথছ্ একদমে নাহে। ৰিজনিং ইংলিছ ইংলিছটো বনাব আছে অলপ, সেয়ে কৰি আছো আৰু সময় লাগে দেচোন।
ইংলিছতোতো ভকেবত বহুত যায়।
এই ব্লেকবুক খন কিনিবি, ব্লেক বুক। তই কিনিছ' চাগে কিতাপ? অ', ব্লেক বুক খন ভাল।
মই কিনিম কিনিম বুলি ভাব ভাবি আছো তাৰপিছত নাই। নল'লো এ, একচুৱেলি সেইখনত সেইখন কিনাতকে পিভিএছ ইয়েৰৰ সেয়া কৰিলেই বেছি ভাল প্ৰিভিয়েচ একেই, কমপ্লিট হৈয়ে যাব প্ৰিভিয়েছ ইয়েৰৰ। তেতিয়া ব্লেক বুকখন কিনি পেলাই ব্লেক বুক পঢ়োতে পঢ়োতে কিমান এয়া লাগিব, অ ইমান বৃহৎ এক ইমান মনত নাথাকে কাৰণে মই প্ৰিভিয়াছ ইয়েৰে চাই আছো মোক দিয় জানো?
মকতেষ্ট দিও মাজে মাজে দিয়া হোৱা নাই ৰ কব লাগব
এতিয়তো সেয়া লাগি আছে চেকচনেল টাইমিং দিব।
মই ৰাজ্য নিৰ্দিষ্ট ছাই আছো ৰ সেইটোয়ে ওলালে ভাল। এতিয়াটো বহুত দিব এতিয়া জব অপৰ্চুনিটি
দিয়াত বহুত দিব আৰু তই ইণ্টাৰভিউ কাৰণে প্ৰিপেয়াৰ কৰ জানো?
কিয় কি ইণ্টাৰভিউ?
তই অকল খালি পৰীক্ষা পাছ কৰিলে নহব ন ইণ্টাৰভিউতে মানুহক সেৱা কৰা।
অ গম পাইছো গম পাইছো সেইটোতো হ'ব গোটেই এক্সামতো ওলাই লওঁ তাৰপিছত তোৰ টাইম দিয় ন কিবা এটা সেইটো হৈছে সেইটো কচিঙৰ কৰাই দিব মেণ্টাৰিপ সটো
অ তেনেকুৱা হলে হয় বাৰু মই ষ্টেটত ষ্টেটত কৰি এনে ন মই কিয় আগতে মেইন কেইটা টাৰ্গেট লৈছো বিকজ মেইন কেইটা ব হয় ন বহুত ষ্টেটৰ খিনি ষ্টৈটৰ ভিত শিকাই যদিও ত মানে কভাৰ হৈ যায় আৰু যেতিয়া হেৰী কি কয় মেইন কেই টাৰ্গে কেইটাৰ কাৰণে হে কৰো তেতিয়া মানে বাকী খিনিও কভাৰ হৈ যায়। ষ্টেটৰ খিনিও কভাৰ হয় যায়। ষ্টেটত খালি এক টা এটাই আহে এইটো তৰে আছাম হিষ্টষ্ট্ৰী।
উম চেনত্ৰেল একজাম তথাপিও দিফাৰয়েন্ট অলপ হৈ যায় অলপ হ'লেও দুটা প্ৰিপাৰেচন মিল ন থাকে।
মিল নাথাকে কিন্তু তথাপিও তোৰ চাহ এতিয়া তই মেথ যিখিনি কৰিবি ঠিক আছে যিখিনি তই মেইন তাৰগেটাৰ কাৰণে মেইন ডাঙৰ একজাম কেইটাৰ কাৰণে কৰিবি সেইখিনিয়েটো আছামেহতো আহিব। ঠিক তেনেকে জনিঙৰ- একেই কনচেপ্ট একে সেয়া মেথছ ইয়াৰ কাৰণে সুবিধা হৈ জাই কম্পিউটাৰে একে হব ইংলিছো একে হব বাকী থাকে তোৰ জিকেইখন। তে জিকেৰ আন্দাৰত হেখিনি। জি এছ আৰু জি কে থাকে। তে জি এছ অত ত হইয়া এই। অ' তই এতিয়া জি এছত তোৰ আছামক ইনক্লুড কৰাই দিব আৰু কি কয় আছাম হিষ্ট্ৰিখন এক্সট্ৰকে থাকে বাকিনো কি ডিফাৰেঞ্চ আছে একো ডিফাৰেস নাই তই এতিয়া জিঅগ্ৰফিও যিখিনি পঢ়িবি অসমৰ জেওগ্ৰাফীতে অলপ শ্লাইটলী বেলেগ হব। ইমান বেছি কভাৰ নহয় অসমৰ ডিটেইলছ। ভিতৰত বাকী বিলাকো তে স্ব চেমে এই হৈ কংস্তিটোতিওন চেম, পলিতী চলিটো স্ব সমে এই থাকিব অসম ইকনমী তে অলপ অলপ থাকিব সেই আৰু জিকেইখনত যদি সেইখিনি বস্তু কৰি লওঁ তেতিয়া হৈ যায়।
জি এছ
মই সেইকাৰণে, টেটৰ মাৰ্ক ডাইৰেক্ট প্ৰিপৰে কৰা নাই।
জি এছ কিন্তু বহুত চাব লাগে কি হয় এইবোৰতট কাৰেণ্ট এফাইৰ বহুত চাব লাগে।
অ' কাৰেণ্ট এফাইৰা পচাব লাগিবই কাৰেণ্ট এফেয়াৰো কি কয় দেৰ এক বছৰটো পুৰা লাগেই। আৰু কব গলে দেৰ বছৰৰ চালে বেছি ভাল।
তুমি চাই আছা নেকি? কাৰেণ্ট এফেইৰ।
এতিয়া চোৱা নাই কাৰেণ্ট এফাইটে কেতিয়া চাব লাগে জনা মন্থৰ লাষ্টত। আকেবাৰতাই ছব বস্তু ইনক্লুড হৈ জাই নোটছ বনালেও ইম্পৰটেন্ট খিনি তই বনাই ল'ব পাৰিবি এতিয়া চাই লাভ নাই।
কে ঘণ্টাকৈ পঢ়ি আছ?
মোৰ তেনেকে ন মই ইমান এনেকে নপহো। মই পহিলে তোৰ ৰাতিয়ে অলপ-চলপ পঢ়ো। আৰু কিমান সময়ো নো পঢ় হাৰ্ড- খালী ত্ব-থ্ৰী হাউৰ্ছএই পঢ়োঁ। দিনত মই ইমান নপঢ়োৱে। এই-এই চানডে খালি মই দিনত অলপ-চলপ পঢ়িছিলো। তাৰ বাহিৰে মই দিনত নপ পৰু এ দিনত মই বেলেগ গান চান প্ৰেক্টিচ কৰি থাকো।
এ নাই এইটো এজাম ত ছেক্ৰিফাইচ লাগবো বেহ চবফালে লগে যিকোনো কম্পেটাতিভে এক্সমত। তই পুৰা ঘোঁৰাটো ক কমি যায়। পঢ়ি থাকিব লাগে অকল, সঁচা কথা মই গম পাইছো না।
উম তইটোটো এটলিষ্ট পঢ়িছ মইতোতো পঢ়ায়ে নাই মই শুদা খালি নোটছ বনাই আছো। মোৰ ইণ্ডিয়ান হিষ্ট্ৰি আধ হা হে নট্‌চ হৈছে। দেল্হী চুল চালটানেট পঢ়ি আছো। তাৰ পিছত আৰু আছেই মডাৰ্ণ হিষ্ট্ৰীি আছেই আছাম হিষ্ট্ৰ্ৰী আছে। জিঅ'গ্ৰাফি বাৰো শেষ হৈছে
কিবা হেল্প লাগিলে কবি মোক, মই হেল্প কৰি দিম।
অ'। কবি তই সদিনাখন কিবা দিছে। ছিলি এপেস্ক বেংকৰতো দিছিলি? সেইটো বেছি পোষ্ট নাছিলে।
উ, যাম ৰ, তোৰ তাতে গে চাই আহিম নোটচ খিনি। ইমান ভা সিমান নবনাবি ফাৰ্ষ্টত বনালেও আৰু তোৰ হেই মোৰ কি, মেইন, মেইন এই ৱাৰৰ ইভেন্ট খিনি চালে হ'ল। যুদ্ধৰ, যুদ্ধ কোনটো চনত কিন্তু হৈছিল আহ, লুচেনখন
মই পঢ়িলে চব, অ', পঢ়িছো অ', নাই গোটেই পঢ়া নাই।
গোটেই পঢ়িবি মো হিষ্ট্ৰী পাৰ্ট বাকী মই পঢ়া নাই জগ্ৰাফিটো মই
হিষ্ট্ৰি মনত নাথাকে ভাই
হিষ্ট্ৰি ৰিভিজন মাৰি থাকিব লাগিব, ৰিভিজন মাৰোত, মাৰোতে, মাৰোতে মুখস্থ হৈ যাব। এই কথা মানে কি জান মনত নালাগে তোৰ ইচ্ছা অপচন এলিমেননিচা বস্তু খিনি হে কৰ দ সেটোৱে হ'ব লাগে।
অ' অপশচন নিদিয়েতো এতিয়া। এতিয়া অপচন নিদিয়ে। মেটচও মেটচতো তই আফচন নিদিয়াকৈ কৰিব লাগিব, আন্তিল এন্দ আনলেচ তোৰ ডচিমেল ডচিমেল থকাবিলাক নাহিলেই হ'ল।
টো বনাইছ আগতে বেচতো আৰু ফাউন্দচনতো বনায় ল, তাৰমানে নোটচখিনি সদায় বনায় থাকিব নোৱাৰি না। চেষ্টা কৰিছো ভালকৈ চাম বুলি ভাবিছো। নহলে কি হয় মেটচটো সদায় চাও যদি ইংলিছ দুদিন চাই থাকো মোৰ নিখি নোটচ পেডিং হৈ যায়। বনোৱা নহয়।
মই মই কি কৰি আছো। মই আগতে তোৰ নোটছ খিনি বনাই আছো। জিঅগ্ৰাফি শেষ হ'ল। তাৰপিছত মেটচথ তো সমানে কৰি যাই আছো। ৰিজনিংও হয় সমানে কৰি পেলাই গৈ আছো। ৰিজনিং মেথছ আধা হৈছে। আধা আধা হৈ গৈছে আৰু কিন্তু? সেইটো লেভেলত নহয় যোনটো লেভেলত কম্পিতি কৰিব পাৰা যায় সেইটো লেভেলত নহয়। নহয় নহয়। নাই দুটায়ে আছাম হিষ্ট্ৰী মোৰ পঢ়াই নাই। মই বনোৱাই নাই ন'তচ আছাম আছামক মই এতিয়ালৈকে চোৱাই নাই। ইণ্ডিয়ানে কৰি আছো। অহ মোৰ দিগদাৰ হৈ আছিলে। সেইকাৰণে মই বহুত কম কম সময় পঢ়ো এতিয়া অলপ
জবৰ লগত মিলোৱাটো দিগদাৰ আৰু। এই এইখনে এ চি এছ টপাৰ কেইটাই ইয়াতে পঢ়ে না। লগৰবোৰে ফুৰিব মাতিলে নগ'লে বেয়া পায়।
সেইটোৱে। এ, ৰচুন মোক মায়ে মাতিছে, ৰ, এক মিনিট। কাটচোন। মায়ে মাতিছে।
হয়, দে দে ঠিক আছে